হেল্ল'।
অঁ' কি কৰিছে।
এ' কি কৰিম আৰু একো কৰা নাই বহি আছো এতিয়া।
বহি আছে। অ' বৰষুণটো কেনেকুৱা দিলে আজি?
এই বৰষুণ বহুত বৰষুণ পৰিছে। একদম গোটেই আমাৰ অ', বৰষুণ আকৌ ৰাতিপুৱাৰ পৰা বৰষুণ পৰিছে।
উম', উম, সেইটয়ে এই ভাটিবেলা টাইমতহে অকণমান আপোনাৰ বৰণ
অ', বৰষুণতো এৰিছে। দুটামান বজাৰ পৰা অলপ অলপ কমিছে দুটা বজাত তেওঁ অলপ কিনকিনাই পৰিও আছিল। কিন্তু তিনটামান বজাৰ পৰা হে
এৰিছে অ', অ, আমাৰ হেয়া নিমন্ত্ৰণ এটা আছিলে। ওচৰতে মানে ছোৱালী এজনীৰ জন্মদিন। তাৰপিছত সেই তালৈকে গ যাবলৈ উম, ইমান বৰষুণ। যাবই পৰা নাছিলো তাচে হে দুটা নে আঢৈটা বজাতহে মই গৈছ
কিহত গ'লে নহ'লে?
বাইকতে গ'লো ভাইটি এটা লৈ গ'ল।
অ', হয় নেকি?
আঢৈটামান বজাত বৰষুণতো অকণমান এৰিছিলে যে সেইখিনি টাইমতে গৈ পেলাই আহিলো গৈ অ, পোন ইমান বৰষুণ নহলে নগলে বেয়া পায় যে ঘৰৰে মানুহ। অ', হেটোৱে হেটোযৱে নগলেও বেয়া পায়। উম', বেয়াও লাগে। তেনেকে নগলে তাত আপোনাৰ হেৰি খোৱালে পায়স খুৱাইছে আৰু পায়স বুন্দিয়া, ভুজিয়া তাছকে মিঠাই, তাৰপিছত ভাত মাংস, দালি, পাপৰ, ভাজি, অ', মানে সিহঁতৰ ছোৱালীজনী মানে আপোনাৰ প্ৰথম মানে বছ বাৰ্থডে' পাৰোঁতে মানে ইয়াত তেওঁলোকে নাছিলে। তাৰপিছ এইবাৰ মানে ইয়াত নত নতুনকৈ ঘৰ লৈছে যে, ঘৰ লোৱাৰ পিছত মানে প্ৰথমবাৰ মাতিছে আৰু অ, একেবাৰে দুইটা কাম কৰি দিছে। ঘৰৰ মানুহখিনি মানে মাতিছে। অ', গোটেই পৰিয়ালকেই মাতিছে।
গাঁৱৰ মানুহো মাতিছে। গাঁৱৰ মানুহো মাতিছে নে?
গাঁৱৰ মানুহখিনি মাতা নাই। ইয়াত তেওঁলোকৰ চব নতুন মানুহ যে ইয়াত ইমান গাঁৱৰ মানুহ চিনি নাপায় আৰু তাৰ পৰা ধৰিলেও অহা নাই আৰু
অ', এতিয়া অ, অ, জন্মদিন পা পালে যে, এতিয়া কিবা হেৰি দিয়ে নে? কিবা প্ৰেজেন্ট দিয়ে নে?
অ', অ, দিয়ে। দিয়ে। অ, অ, দিওঁ। দিওঁ। মই এয়া কেকটোকে লৈ গৈছো। আজি মই বোলো কেকটোকে নিদিম অ', নাই। নাই। বেলেগৰ পৰাহে নিছো সময়নো ক'ত পাই। ইচ আহি পেলাই মানে ঘৰত এলাহে লাগে কামৰ পৰা আহি।
মই আকৌ এবাৰ ভাবিছিলো। আপুনি কেক বনাব জানে মই এটা কেক বনাই আনিম বুলি ভাবিছিলোঁ। আমাৰো সৰু ছোৱালীজনীৰ সৰু ছোৱালীজনীৰও জন্মদিন আছে যে, সেইটো কাৰণে আপোনাৰ তা পৰা আনিম বুলি ভাবিছিলোঁ। এনেই কেক বনোৱা কিবা মেচিন আছে নেকি?
নাই। নাই। সেইটো আপোনাৰ কেক বনোৱা মেচিন বুলি নহয় আৰু যিখিনি বস্তু লাগে। ধৰি ল হে হে খিনি লৈ পেলাই মই শিকি লৈছিলো। এ, ছোৱালী এজনীৰ পৰা বাই এজনীয়ে শিকাইছিলে মোক আৰু কেক তটো কেনেকে কি কৰিব লাগে। অ, নিজে আচলতে কি জানে? ক কৰোণাৰ টাইমত মানে যিটো পৰিস্থিতি হৈছিল। আপুনি বস্তুবিলাক পোৱাই নাযায় হয়নে নহয়? কিন্তু মানে অ, সেইকাৰণে মানে শিকি লৈছিলো। যাত তে ঘৰতে বনালে, লোকৰ পৰা কিনি আহা খাব লগা নহয় আৰু বেমাৰ বিলাক হয়। আৰু কি জনে নিজে বনাব, একো লেতেৰাও নহয় নিজে জে বনালে চব চাফাকে বনোৱা যায়। বেলেগেতো আপোনাক ভালকে বনাই নিদিয়ে হয়নে নহয়? সেইটো
কেকটো কেকটো বনালে আকৌ কিবা আ হেৰি বেলেগ মেডিচিন দিয়ে নেকি?
নাই নাই নিদো নিদো। যিখিনি ঘৰৰ বস্তু আৰু সে ই খিনি দি পেলাই আমি বনাও কেক বনালে, তেনেকুৱা একো বস্তু ইউজ নকৰো। অ কওকচোন?
আমি আকৌ কণী আৰু ময়দা, সেয়ত ৰিফাইন, সেনেকে দিওঁ ভালকে ঘুটি পেলাই, ঘুটি পেলাই হেৰি ক‌ওং বা কণী যিমান খিনি হয়, সিমাখিনি হেৰি ৰিফাইনো দিওঁ। তাৰপিছত আকৌ ময়দাখিনিও দিওঁ। পূৰা তেতিয়া অঁ পূৰা ঘুটি পেলাই, তেতিয়া প্ৰেছাৰ কুকাৰত দিওঁ। এনেই আমাৰ মেচিন নাই যে।
অ তেনেকে দিয়ে, নহয় আপুনি কি জানে! প্ৰেচাৰ কুকাৰটো বনাব পাৰে। আৰু চ'চতো বনাব পাৰে। ন
অ হেৰি, চচত বনাব পাৰে জানো? এ চচত বনালে মানে বহুত আকৌ বালি লাগিল। সেইসোপা কৰি থাকিব লাগে যে। সেইটো কাৰণে প্ৰেচাৰ কুকাৰত মানে, প্ৰেছাৰ কুকাৰটোত যেতিয়া হেৰি ৰিফাইন অকণমান সানি দি, কাগজ পাৰি দাঠ কে কাগজ পাৰি দিলে, তেতিয়া কেচ ম, প্ৰেছাৰ কুকাৰৰ হেৰিটো হুইচেলটো আঁতৰ কৰি দিলে, একে ধুনীয়া হৈ যায় মানে ফুলি পেলাই। এতিয়া আপুনি বা কেনেকে বনায়?
নহয় মানে কি হয়, কেকটোতো খোৱাতো এনেও ইমানো ভাল নহয় মানুহৰ দেহৰ কাৰণে। যিহেতু আপোনাৰ চেনি থাকে। কাৰণে চুগাৰটো থাকেই ন, চুগাৰ বেমাৰ মানুহে নোৱাৰে খাব। আৰু, কি হয় ভকতীয়া মানুহ বিলাকে মানে কণী দিয়া কেক খাব নিবিচাৰে। কণী দিলে মানে তেওঁলোকে নাখায় যে। আমাৰ মানুহ বিলাকে মানে নাখায় নহয় ভ কতীয়া মানুহখিনিয়ে কণী নাখায়। কণী দিয়া কেক হলে তেওঁলোকে একদমেই নাখায় মানে সেইটো কাৰণে। যিখিনি মানে ভ তিয়া, আমাৰ এতিয়া কি জানে যিখিনি ভকতীয়া মানুহ থাকে, তেওঁলোকে মুৰ্গী মাংস নাখায়। আপোনাৰ। লোকেল মুৰ্গীয়ে হওক, ব্ৰইলাৰ হওক, এইটো নোচোৱেই নহয়। খালি আপোনাৰ হাঁহটো বা, অহ হাঁহ আৰু খাচী মাংসটোহে খায়, বেলেগ মাংস তেওঁলোকে নাখায়। ঠিক তেনেদৰে তেওঁলোকে যে মুৰ্গী আৰু যে ব্ৰইলাৰ নাখায়, তেনেকে ব্ৰইলাৰ আৰু মুৰ্গী কণী তেওঁলোকে নাখায়। হাঁহৰ কণীও নাখায় মানে প্ৰায় ভাগে। নোৱাৰে না খায় মানে আৰু কিছুমান মানুহে নাখায়। ত সেইটো কাৰণে আপুনি আৰু কি হয়, ময়দাটো মানে আমাৰ দেহৰ কাৰণে ইমানো ভাল নহয় যে।
নহ'লে আপুনি কিহেদি বনায়?
মই বনালে মানে ডাইৰেক্ট এটা পেকেটেই পায়। প্ৰিমিক্স বুলি কয় নহয়, সেই পেকেটতো আনি পেলাইহে মই কেক বনাওঁ।
অ এইবাৰ বনালে হেৰি আনিলে দেখুৱাবচোন বাৰু, এদিন কেনেকুৱা পেকেটোত। দেখাই নাই আমি এদিনো। আমি এনেকেহে বনাওঁ বিহু আহিলে। এনেকে বনাওঁ।
সেইটো দি বনালে আপোনাৰ কেক বিলাক বহুত কোমল হয়, আৰু খাবলৈ বহুত ধুনীয়া হয়। সেইটো দি সিহঁতে মানে অ ধুনীয়াকে মানে বস্তু খিনি মিলাই কৰি থৈয়ে দিয়ে। আপুনি খালি পানী আৰু অকমাণ ৰিফাইন তেল দি খালি হেৰি কৰিব লাগে ফেটিব লাগে, ফেটি পেলাই বনালেই হয় সেইটোত তাত আৰু আপুনি একো বস্তু মানে একো ব্যৱহাৰ কৰিব নালাগে নালাগে চব তাত অলৰেডি থাক চব থাকেই যে আপুনি তেনেকে বনালেই হয় মই মানে সেই সেইটোয়ে আনি পেলাই বনাও। অ অ
আপুনি কোৱাৰ কাৰণেহে শুনিছোঁ এনে নহ'লে গম নাপাওঁ।
অ সেনেকে বনালে কি হয় জানে খাবলৈও ধুনীয়া হয় আপুনি চাবচোন নিজে যেতিয়া বস্তু বস্তুবিলাক দিয়া যায়। অকমান হ'লেও ইফাল সিফাল হয় বস্তু বিলাক অ সেই তেনেকে
সৰুজনী এই ডাৰ মাজুজনী ছোৱালীও সেনেকে বা বাৰ্থডে হওঁতে কেক অ কেক এটা আনিছিলো কিনি আনিছিলো ন কিনাটো মানে দেখিব ভাল লাগে যে ওপৰত নাম টো লিখি দিয়ে এতিয়া দেখিব ভাল লাগে আমি আকৌ সেনেকে নাম চাম লিখিব সেনেকে বুজি নাপাওঁ যে নাজানো। সেইটো কাৰণে বহুত, অ' কিৰিম দিয়ে। এনে কিন্তু ক্ৰিমটো খাই ভাল নালাগেচোন, এতিয়া কিনাটো বহুত ভাল নালাগে। এতিয়া আনিছিলোঁ, পাচশ হয় নেকি? পাঁচশ টকা ল'লে। সৰু আৰু বেছি ডাঙৰ নহয়, পাঁচশ টকা ল'লে কিন্তু খাব অ' খাব ভাল নালাগে চোন।
আপুনি কি কৰিব লাগে জানে, দোকানৰ পৰা যিটো কেক অনা যায়, সেইটো মানে তেওঁলোকে আগতীয়াকৈ। বনাই থৈ দিয়ে, বেচা নগ'লে পিছদিনাখনো বেচে ন, আপোনালোকে যদি মানে কাৰোবাৰ। কেক যদি কিনে, কোনোবা ছোৱালী বা কোনোবা যেনেকে মই বনাও বা। কৈ বনাই তেনেকুৱা বোৰ আনিব, সিহঁতে মানে কি হয়। আগতীয়াকে বনাই নথয়, অ' আগতীয়া আগতীয়াকৈ বনাই নথয়, আপোনাক দুই তিনি ঘন্টাত কেকটো বনাই দিয়ে আৰু সেইটো কেক। কেক মানে আপোনাৰ ফ্ৰেচ হয় আৰু মানে হেৰি নহয় আৰু আগৰ পুৰণি নহয় আও পুৰণি কেক হ'লে খাবলৈ বেয়া লাগে, সেইটো কাৰণে বেয়া লাগে।
সেইটো এনেও বেয়া লাগে খাই।
আৰু আপুনি চাবচোন, কেকটো মানে যিটো ক্ৰীম দিয়ে, ক্ৰীমটো দ দামেই আপোনাৰ আঢ়ৈশ দুশ শত্তৰ। সত্তৰ টকা এনেকোৱা, সেইটো কাৰণে আপোনাৰ লয়, অ' অ' সেই। সেইটোয়ে সেইটোয়ে বহুত দাম হয় কিন্তু দোকানৰ পৰা আনিলে সেইটোতে আপুনি। আপোনাৰ কিবা মিক্স কৰি দিয়ে যে খাবলৈ বেয়া লাগে কিন্তু চুকাবাৰ যদি বনোৱাৰ পৰা আনে। লোকে ৰেডিমেড বনাই পেলাই দিয়ে যে লগতে, তেওঁলোকৰ পৰা আনিলে আপোনাক খাবলৈ বহুত
অ' নাজানো নহয়, এতিয়া মানুহজনক কৈছো, এই ইমান সৰু বস্তু। বস্তুটোতে ইমান দাম লৈছেনে? কইছে অ' দাম ল'বই আকৌ খায়ো বোলো ভাল নালাগে।
হয় হয়, কিছুমান বস্তু খাবলৈ ভাল নালাগেই কিন্তু আৰু কিছুমান বস্তু খাবলৈ ভাল লাগে, বিশেষকৈ ময়দাটো নাখাবই ময়দাটো দেহৰ কাৰণে বহুত।
আমি আকৌ নাজানো নহয়, আমি ময়দা দিয়ে বনাও। আৰু সদায় নবনাও নহয়, কেতিয়াবাহে বনাও, অ' কেতিয়াবাহে বনাও।
টোযে, ময়দাটো বিশেষকে আপুনি যদি ডক্টৰ ওচৰতো যায়। আপোনাক এইটোৱে ক'ব যে, ময়দা বিশেষকে নাখাবই, এনেকুৱা বিস্কুট বিলাক। ৰিফাইনটো নিদিয়ে খাবলৈ, ৰিফাইনটো বহুত বেয়া। বুজিছে, আপুনি সেই যদি ৰিফাইন তেলত ভজাতকৈ, আপুনি নৰ্মেল যি। ধাৰা ব্যৱহাৰ কৰে, ধাৰা তেলতে ভাজি দিব সেইটোৱে ভাল।
তথাপিও যে উম ধাৰাটো দি- ধাৰাটো দি বনালেও, ৰিফাইনৰ নিচিনা নহয় যে গোন্ধটো আহে যে মি- মিঠাতেলৰ, সেইটো কাৰণে এনে ৰিফাইন দি বনালে মানে ভাল লাগে খাই আও।
নহয়, এটা কাম কৰিব মিঠাতেলটো অকনমান বেছিকে গৰম হ'ব দিব, তেতিয়া যদি আপুনি বনাই- তেনেহ'লে ইমান এটা গোন্ধ নাহে কিন্তু আ- পুনি মানে গোন্ধটো কমাই পাব, অ' সেইটো কৰি দিব। কিন্তু মানে- বিশেষকে মানে ৰিফাইন তেলটো আপুনি নাখাবই। সেইটোৱে মানে মানুহৰ দেহত মানে বহু অপকাৰ কৰে।
মোৰ মানে ৰিফাইনটোৱে বেছি ব্যৱহাৰ হয়, পাপৰ পুৰিলেও লাগে পিঠ- ঠা বনাই, এইয়া বজাৰত যে বেচে এনেকে- গোল গোল কে পিঠা কিছুমান বেচে নহয়, সেই কি পিঠা বুলি কয় জানো সেয়া আনে। এই ৰিফাইন অকমান দিলেই মানে- তেল পিঠা, তেলত ভাজে আৰু সেইটো পিঠা, হেৰি কৰে অ'। তাৰ মানে, তেতিয়া মিঠা ৰিফাইন অকণমান, অকণমান বেছি নহয়, অকণমান দিলেই মানে বহুত কেইটা পো- পুৰিব পাৰে, এক প্লেট হৈ যায় একদম, সেইটো কাৰণে আমাৰ সেইটোৱে বেছি ব্যৱহাৰ হয়।
অ', আমাৰ আকৌ কি জানেনে, আমাৰ ঘৰত বিশেষকে মানে ৰিফাইন টো ব্যৱহাৰ এক- কেবাৰে নকৰা হৈ গৈছো, মানে কি হয়? সেই অ' ৰিফাইনটো যিমান ব্যৱহাৰ কৰিব, সিমানে আপোনাক- গেছ হওক, বাহিৰা বেমাৰবিলাক বেছি হৈ হৈ গৈ থাকিব।
আপোনালোকৰ ঘৰত হৰি হোৱা বাইদেউহঁতে নাচ-
অ সেইটো কাৰণে। অ সেইয়াই জনাই দিয়ে মানে এইটো বস্তু না- খাবা এইটো বস্তুহে খাবা তেনেকাই আৰু।
অ শিকাই দিয়ে মানে।
বেয়া বস্তুটোনো আপুনি খাই পেলাই নিজৰনো ক্ষতি কিয় কৰিব হয়নে নহয় তাতকে ভাল বস্তু এটা খালে আপো- নাৰে ভাল হ'ব সেইটোৱে। সেইকাৰণে ভাল খিনিয়ে খাব, বেয়া খিনি নাখাব বেয়া খিনি খালে কাইলৈ যাই পেলাই আপুনি নিজেই পচ- টাব বেমাৰ হ'ব যেতিয়া হয় নে নহয় সেইটো কাৰণে। বেমাৰ হোৱাতকে নোখোৱাই ভাল।
অ, ঠিকে কৰিছে অ 'ভয় লাগি থাকিব আকৌ বেমাৰ বহুত- বেয়া বেমাৰটো, বেমাৰ হ'লে একদম আজিকালি বেমাৰ বহুত ডাঙৰ ডাঙৰ বেমাৰে হৈ যায়।
অ ঠিকে আছে দিয়ক ন বাইদেউ, মোক এই মা মাতি আছে অ হ'ব দিয়ক অ' অ। অ